হেল্ল'। হেল্ল' হয় শুনি আছো হয়। হয় শুনিছো।
অ' কে, কি কৰিছে?
কিন্তু বহুত কমকে আহি আছে কিন্তু মাতটো।
আৱাজটো আহি কমকৈ আহিছে?
হয়। হয়, হেডফণ লগাই
আপুনি হেডফোনত কথা পাতি আছে নেকি?
অ' মইতো নৰ্মেলি হেডফোন লগোৱা নাই নৰ্মেল মবাইলৰ স্পিকাৰএদি কথা পাতি আছোঁ। হয়, হয় এতিয়া শুনি পাই আছো ভালকৈ।
ক'ৰ পৰা ক'লে আপুনি?
মই ইয়াৰে হয় দিয়া গুৱাহাটীৰ। বাকী খবৰ পাতি কেনেকুৱা আপোনাৰ?
খবৰ পাতি ভাল আছোঁ আৰু আপোনাৰ?
অ', মোৰো ভালেই বাৰু।
কিবা জব কৰি আছেনে ষ্টাডি কৰি আছে?
অ', ষ্টুডেন্ট হয় এনে, অ', মইতো বৰ্তমান জব কৰা ধৰণনে হৈ আছে বাৰু আটচ্ছা। উম। মই স্কুল এখনত কৰি আছো এজ এ টিচাৰ কৰি আছো।
আচ্ছা-আচ্ছা অ', মালিগাঁৱত থাকে নেকি?
হয়, হয় মালিগাঁও। তাকে সে এতিয়া মানে গৰম
গৰম বন্ধ।
ভাবিছো
নেটৱৰ্ক টো ইমান বেয়া নে?
হেল্ল'?
হেল্ল'?
হেল্ল' হয় শুনা পাইছে ন হেল্ল'
শুনি পোৱা নাই নেকি
মই শুনি আছো হেল্ল'
অঁ
হেল্ল'
হেল্ল' শুনিছোঁ কওক
হয় তাকে মানে একচুৱেলি ক'বলৈ এইটো বিচাৰিছিলোঁ যে গৰম বন্ধ আৰম্ভ হৈছে মানে আমাৰ তাকে অলপ যদি কৰ'বাত ঘুৰিব যাব পাৰিলো হয় অলপ ভাল হ'লে হয় যিহেতু কৰ্ম কট পট যোৱা মানে আমাৰ নৰ্থ ইষ্টোৱে মই ভাবিছো অলপ ভালকে ঘূৰি লওঁ বোলো আমাৰ নৰ্থ ইষ্ট মানে ইমান ধুনীয়া হয় যিহেতু নৰ্থ ইষ্টখন কমপ্লিট ঘুৰা হোৱা নাই বাৰু এতিয়ালৈ বাহিৰতো গৈছো নোযোৱা নহয় কলকাতা দেল্হি তেনেকে মুম্বাই এনেকৈ ফুৰা গৈছে
কিন্তু বাহিৰত গৈ ইয়াতে অলপ বেছি ভাল লাগে ন বিকজ ইয়াতে অলপমান নেচাৰেল হয় ন বস্তু চ' গোটেই প্ৰাকৃতিক বস্তু আছে যে সেইকাৰণে আৰু এইফালে গৰম
হয়
উম
তাকে মোৰ মানে এক্সপিৰিয়েন্ঞ্চটো ইমান ঠিক নাছিলে বাৰু বাহিৰত যোৱাাতো গৰম বহুত এতিয়া এতিয়া আৰু বিশেষকে এতিয়া এই গৰমৰ বতৰত আৰু যোৱাাতটো উম গ'লে ক'ত মানে এতিয়া তেনেকে প্লেনিং নাই কিন্তু মোৰতো এনে পাহাৰ পৰ্বত মোৰ ভাল লাগে বাৰু অৰুণাচল ঘূৰিলো মই একবাৰ
ভূটান যাব পাৰে ভূটানো ধুনীয়া আছে যদি যাই পোৱা নাই ভূটানো যাব পাৰে
ভূটানত গৈছো এক্চুৱেলি মানে কি হৈছে ভূটানত হয় হয় আপোনো গৈছো একবাৰ কিন্তু মানে কি হ'ল ভূটানত আপোনাৰ যোনটো মেইন গেটৰ পৰা পাঁচ কিলোমিটাৰ অকল ঘূৰিব পাৰে মানে
অ এটা টাইম
তাৰ ভিতৰলৈ হয় টাইমিং থাকে বাৰু পকটো
আমি যদি আজি যদি এইটো টাইমত গৈছোঁ খালি নেক্সট আকৌ সেইটো টাইমতে ঘূৰি আহিব লাগিব
হয় হয় তেনেকুৱা
সনেকুৱাত অঁ অঁ তেনেকুৱা হয় মই গৈছিলোঁ ন তেনেকুৱা হয় আৰু তাতে বহুত নেটৱৰ্কৰ প্ৰব্লেম হয় ন
নেটৱৰ্কৰ প্ৰব্লেম হয় হয়
কোনফালেৰে গৈছিলে আপুনি
ভালে লাগে মই এইফালে তামোুলপুৰ হয় এনেকে
অ অ অ এই তামোুলপুৰৰে চাগে গ'লে এই কি কয় যিটো পা লে ন সেইটোত চাগ যেতিয়া আমি যাওঁ সেইটো াইম ঘূৰি আহিব লাগে আৰু এ যোৱা ৰাস্তাটো সেইফালে নেটৱৰ্ক বহুত বেয়া আৰু ইমান জাম মানে চাব লগা তেনেকুৱা জোগা নাই ন প্লে ঠাই নাই কিন্তু কিছুমান যে বেলেগ চাই আৰু এটা বেলেগ ছাইডেৰে যাব পাৰি নেকি
হয় হয় এটা আপোনাৰ এই কিবা ৱেষ্ট বেংগল হয় এনেকে সোমাব পাৰি নেকি
অঁ সেইটো ছাইডেৰে গ'লে বহুত মানে ধুনীয়া ধুনীয়া মানে ঠাইবিলাক চাব পাৰি
অ একদম ভিতৰলৈ যাব পৰা যায় চাগে এইফালে দিয়ে
কিন্তু আমাৰ ইফালে অসমেদি মানে আপোনাৰ বেছি ভিতৰলৈ যাব নিদিয়ে
অঁ নিদিয়ে নিদিয়ে টাইমৰ লগত কথা আছে সময় বান্ধি দিয়ে
হয় হয় তাকে অৰুণাচল যাব পাৰি কিন্তু এনে ধুনীয়া ঠাই হয়
অৰুণাচল যাব পাৰি কিন্তু এতিয়া অৰুণাচলত বানপানী হৈছে যে
উম সেইটোয়ে অলপ সমস্যাাবোৰ তেনেকুৱাই পাহাৰীয়া জোগাবোৰত এতিয়া মেঘালয় বুলি ক'লে মেঘালয়তো এতিয়া
অ চবতে একে কি চাহকিও পানী হৈছে এতিয়া বাৰিষা যে বাৰিষা
অ
তলকায়
এই পাহাৰীয়া জোগাবোৰত বেছি বাৰিষা হলেও প্ৰব্লেম আৰু আপোনাৰ উম বেছি শীত বেছি শীতকালত ত মানে আপোনাৰ যাব নোৱাৰে হয় একচুৱেলি মানে একদম ভাল সময়তটো অক্টোবৰ ছেপ্তেম্বৰ্ উ খবৰ মানত হয় আৰু সেইটো সময়ত যাব পাৰিলে ভাল
তাকে
লেণ্ডছ্লাইড বহুত হয় এক্চেলি
অঁ
এনে আপুনি গৈছে নে অৰুণাচলৰ পিনে কেতিয়াবা
মই গৈছো
কলৈ গৈছিলে আপুনি বাৰু
মং চল আছ মাৰিিলেকে ন
অ মই সেনেকেই গৈছো বাৰু াৱং ঘৰ এই চেলা পছ হয় এনেকে টাৱাং টাৱাঙৰ পৰা আৰু আগলৈ গৈছিলো মই বাৰু এই কি কয় অ চাইনা বৰ্ডাৰ আছিলে জগাতো নাম
অ অ অ মই ইমান আগলৈে যো কাৰ বহুত উঠি গৈ থাকিলে অক্সিজেন লেভেলটো মানে কমি যায়
অলপ কমি যায় আৰু মানে হয় হয়
উম
সেইটো প্ৰব্লেম আছে কাৰোবাৰ যদি উশাহ নিশাহ লোৱাৰ কিবা যদি প্ৰব্লেম থাকে এইবিলাক জাগাত আৰু অলপ প্ৰব্লেম হয় আৰু
অঁ সমস্যা
উম ভাল মানে প্ৰিপেশ্যন লৈ যাব পাৰে নোৱা নহয় এনে আৰু আপুনি নৰ্থ ইষ্ট বুলি কলে আপুনি ক'ত ক'ত ঘূৰিছে মেঘালয় হয়তো ঘূৰিছেই চাগে আপুনি
অঁ অঁ হেই মানে কি আমিতো এতিয়া ধৰ গুৱাহাটীত থাকো শ্বিলং বা মেঘালয়তটো ওচৰে হয়
অ ওচৰে হয় হয় এক্সেচবল হয় আৰু ভাল স কাৰণ আৰু বিশেষকে মেঘালয়ে যোৱা গৈছে জীৱনত যিমান কৰিূৰিলো মেঘালয় বেছি ঘূৰিলোঁ চাগে
অ চব মানে চববিলাক এইবিলাকে যায় ন চেৰাপুঞ্জি যাব মেঘালয়
হয় আছে কিন্তু বহুত ঠাই আছে মেঘালয়ত কিন্তু মানে দ বিশবাৰ মান গ'লো তথাপি মানে গোটেই খিনি মানে ঘূৰি শেষ কৰিব পৰা নাই আজি
একচুৱেলি আমাৰ অসমত ন বহুত ঠাই আছে কিন্তু গুৱাহাটীতহে নাই তেনেকুৱা জেগা
হয় হয় অসমতটো আছে নথকা নহয় অসমৰ মোৰ এই ক কাজিৰঙা যোৱা হোৱা নাই এই কাজিৰঙাটো বহুত
ময়ো গোৱা নাই কাজিৰঙা একচুৱেলি মই চিৰিয়াখানাতো যোৱা নাই
চিৰিয়াখানাতো যোৱা নাই নেকি
নাই যাম যাম বুলি ভাবো, কিন্তু যোৱাই নাই এতিয়া চাগে বহুত বস্তু কমিছে চাগে চৰিয়া
কমিছে মই সেইদিনা গৈছিলো আপোনাৰ দুইমাহ মান হ'ল নেকি। দুইমাহ মান আগত গৈছিলো, বহুতখিনি বস্তু নাই তাতে।
অ।
অলপ বাৰু কিবা এটা ৰিন'ভেচন কৰি আছে। অলপ ভাল কৰিব কিবা চেষ্টা কৰিছে বাৰু। হয় তাকে কিবা কনষ্ট্ৰাকচন চলি থাকা দেখিছিলো মই।
অ কিবা বনাব চাগে।
যাই আহিব, যাব পাৰে গৰম দিনত আৰু গছ-গছনি আছে ন তাৰ ভিতৰত। তাত আৰু অলপ বহি সময় কটাব পাৰে আৰু।
তাকে, কাজিৰঙাতো চাগে বস্তুবিলাক কমিছে জীৱ-জন্তু বিলাক।
উম কাজিৰঙাত তেনেকে উম। কমাটো কমিছে, এতিয়া আৰু বা কিবা বানপানীটো আৰু অলপ সমস্যা হয় সিহঁতৰ জীৱ-জন্তু বিলাকৰ। কাজিৰঙা, অলপ ওখ ঠাইলৈ ইহঁতে আৰু যায় আৰু। তাতেও বানপানীয়ো হয় ন। তেনেকুৱা ধৰণৰ, আৰু মাজুলীটো যাবলৈ ইচ্ছা আচিলে মোৰ
মাজুলীত ময়ো গৈ পোৱা নাই বাৰু ৰাস হ'লে যাব পাৰি আৰু মাজুলীত, ভাল লাগিব ৰাসত গৈ পেলাই। কাৰণ মানুহৰ ৰাস হয় যে।
যাব পাৰি ন? উম। উম তাতে আৰু কিবা মুখা শিল্প কিবা-কিবি তেনেকুৱা আছে বাৰু সত্ৰও আছে বহুখিনি।
বহুত সত্ৰ আছে।
উম।
একচুৱেলি আপাৰ আছামৰ ফালে মন্দিৰ বিলাক বেছি সত্রয়ে থাকে ন? মিডল আছাম বা লৱাৰ আছামত মন্দিৰ, নামঘৰ থাকে কিন্তু আপাৰ আছামত সত্ৰবিলাক বেছি থাকে মানে। নাম ধৰা সিহঁতৰ নীতি-নিয়ম বিলাক অলপমান বেলেগ বেলেগ।
শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ সিফালৰে আছিলে ন। নগাঁওত জন্ম হৈছিলে শংকৰদেৱৰ। ত তেনেকে আৰু আপাৰ আচামৰ ফালে তাৰে প্ৰভাৱটো বেছি আৰু।
বৰদুৱাট গৈছোঁ।
কি কয় এইটোত গলে না? এই যে নতুনকৈ যে বনালে।
ক'ত বনাইছে? এই মৃত্যুঞ্জয় মন্দিৰটোৰ কথা কৈছা?
মৃত্যুঞ্জয় নহয়, নগাঁৱত যে নতুনকে বনালে অ, কিবা কি পাহৰিলোঁ ৰ মই। চ'ব যে গৈ আছে, চ'ব ধূতি-চোলা পিন্ধি যাব লাগে যে ল'ৰা বিলাকেও। মন্দিৰটো যে নতুনকে বনাইছে যে, বৰদোৱা
গম পোৱা নাই
ন কিয় নগাঁৱত
যোৱা এক বছৰ মান আগতে গৈছিলো চাগে। নগাঁওতে বনাইছে চাগে মই সেনেকে গম পোৱা নাই বাৰু।
উম।
যাব লাগিব অসমতো বহুত জাগা আছে, ফুৰিব পাৰা।
আছে আছে।
তেনেকৈ আৰু আৰু অসমত আৰু কি আছে ঘুৰিব পৰা, কাজিৰঙা হ'ল মাজুলী হ'ল
আৰু ক'ত পৰিব আপুনি? যদি আপোনাক কোনোবা যদি মানে ফৰেনাৰ আহে, আহি কেনে যদি আপোনাক সোধে। যে অসমৰ পৰ্যটনস্থলী মানে ক'ত, ক'ত ঘূৰিব পাৰো বুলি ক'লে আপুনি কি, কি ক'ব এনে?
কি ক'ম মইতো, আপাৰআচামৰ ফালে লৈ যাম গ'লে কাৰণ তাতেও ভাল লাগে। চিৱচাগৰ লৈ যাব পাৰি ৰাওংঘৰ, কাৰেংঘৰ দেখাব পাৰি।
হয়, হয় সেইবোৰো দেখা নাই মই একচুৱেলি, গৈছিলো আপাৰআচামৰ ফালে। তিনচুকীয়ালৈ গৈছিলো এই কিবা আপোনাৰ টিলিঙা মন্দিৰ দেখিছো বাৰু।
অ', তেজপুৰৰ ফালে গ'লে মহাভৈৰৱ মন্দিৰত লৈ যাব পাৰি।
অ'।
তেনেকে আছে, আছে বহুত জাগা আছে।
এই কিবা নতুনকে আৰু হেই কাৰ্বি আংলংতো আপোনাৰ কিবা ৱাটাৰফল এটা ওলাইছে অ' দেখি আছে। ছিলোঁ মই সামাজিক মাধ্যমত। উম, বহুত ধুনীয়া হয় এইটো বাৰু দেখা হিচাপত।
অ'।
এ ৰিলবোৰতো ভালে লাগে, এতিয়া গৈ কেনে হয়তো ভাল লাগিব পাৰে।
চব বস্তু আকৌ এনেকে বিশ্বাস। কৰিব নোৱাৰি ন ৰিলত ইডিট চিডিট কৰি পেলাই অলপমান বেলেগ। দেখা যায় ন। গৈ পেলাই কিবা দেখা পোৱা যায়।
উম, হুম। ঘূৰিব লাগে মানুহ অলপ।
ঘূৰি ফুৰি থাকিলে মাত মানে ব্ৰেইনবিলাক। অকণমান মানে হেৰি হয় আৰু
মাইণ্ডবোৰ অলপ ফ্ৰেছ হয়। তাকে ঘূৰা ফুৰা কৰি থাকি। দিব লাগে।
উম, জীৱনটোন আৰু কেইদিন ঘুৰি ফুৰিয়ে থাকিব লাগে।
চলাই নেকি আৰু।
হে, মই বাইক চোন নচলাওঁ। কিন্তু মোৰ কাৰ শিকিব মন, কাৰ চলাব মন।
হেল্ল'
হেল্ল' শুনিছোঁ।
হয় আ, তেতিয়াহ'লে আমি কাইলৈ কথা পাতো নহ'লে ন? আজিলৈ এইখিনিতে সামৰিব পৰা হৈছে চাগে। ঠিক আছে বাৰু দিয়ক।